হেল্ল'।
কি কৰিছ?
অ', এইটো আৰু এতিয়া ডিনাৰ কৰিম।
ডিনাৰ কৰিব দিনত কি আছে।
আজিৰ দিনত পানীলাও চুপ আছে ইমান গৰম নহয়।
হা, আজি দাৰ টো বৰ বেলেগ গৰম দেই।
বহুত গৰম লাগিছে উম।
সেইটোয়েই বহুত গৰম।
বৰ বেলেগ জালা। ত আকৌ এইফালৰ পৰা গ প পিঠি চিঠি গোটেই বডী পি মানে দিনটো খালি বাইক লৈ পেলাই ঘুৰি থাকিব লাগে না, মানে ইন্টাৰিপৰ কাৰনে। এইটো চাইডৰ পৰা সেইটো চাইড সেইটো চাইডৰ পৰা এইটো চাইড দৌৰাই থাকে। ইঞ্জিনিয়াৰ ছাৰে। ইয়াৰ পৰা তাত ইয়াৰ পৰা তাত ঘূৰোতে, ঘূৰোতে গোটেই বডী বিষ হৈছে। আকৌ এতিয়া আমি। ম পেলাই কি ক তহঁতে তহঁতি পিছত আমাৰ জেগা ল'ব লাগিব। সেয়া এইটো কি কাৰণ নাই অকন যেতিয়া যদি বস্তু যেদি নিশিক তেতিয়া কেনেকুৱা হ'ব মেলিব। সেইবিলাকেই দি থাকে, মানে অশান্তি লৈ যায় ন। গৰম খনত।
বহুত গৰম দিছে।
অলপ এইবাৰ মানে গৰমটো বেলেগ টাইমতো দিয়ে মে কিন্তু অলপ মানে সহ্য হোৱা টাইপৰ দেই। মানে একদম অসহ্য গৰম দিছে। বিৰাট জালাই আছে অ', গৰমতো।
তাকেইতো।
বাকী।
কি আছে ডিনাৰত।
আজি দিনত চিকেন বনাইছে।
উম, ইমান গৰমত চিকেন।
হা, তোমালোক কি অ', তোমালোক লাও কলাই।
অ', অ'। এনে গৰমত কি খাই ভাল পায়?
উম, গৰমত লাও চাও তেনেকুৱা টাইপৰ ভাল লাগে বাৰু।
আৰু আপুনি কেতিয়াবা খানা বনাইছেনে।
উম, আমি এইটো কি কোৱাই নাই মোক খাৰ চাৰ বনাব জানো বাৰু।
আচ্ছা, কেতিয়াবা কিবা বনাইছেনে।
মই এনেই বনাব মেলিব জানো আলু তৰকাৰী চৰকাৰী, চিকেন টিকেন জানো হোষ্টেলে চস্তেলে তেনেকে কেতিয়াবা বনোৱা হয়তো।
অ', হোষ্টেলত থাকিলে কিন্তু আমাৰ এটা এক্সপিৰিয়েঞ্চ হৈ যায় আমি বনাব পাৰোঁৱেই। উম। ত, কওকচোন অলপ কি বনাইছে কেনেকুৱা বনাই চিকেনটো।
চিকেনটো মানে তেনেকুৱা টাইপৰ নহয় আৰু ইউটিউব চিউটিউব চাওঁ। ইউটিউব চিউটিউব চাই মেলি গৈ পেলাই যি মচলা চছলা ঢালিব মেলিব কয়। সেই হিচাপে ঢালি মেলি পেলাই বনাই মেলি পেলাই যাওঁ আৰু। তেনেকা পুৰা তেনেকুৱা টাইপৰ নহয়, তুমি কুকিং কৰিব জানা?
অ' মইতো জানো মই কৰিয়ে থাকোঁ।
বাকী কি বনাব পাৰা?
এ, এনে চাওঁক এনে এতি এতিয়া যেনেকুৱা মানে গৰম পৰিছে ঠিক আছ চ' তাতে মানে মাছৰ টেঙা যে হয়। এইটো বনালে বহুত ভাল। চ' এইটো এইটো মই দুপৰীয়া সাজৰ কাৰণে বনাইছিলোঁ মাছৰ টেঙাটো।
মাছৰ টেঙা।
অ' বনাব পাৰেনে আপুনিতো।
মাছৰ টেঙা মাছ চাচ মই বনাব নোৱাৰোঁ মাছ মানে ইমান নাখাওঁ, মোৰ মানে মাছ এলাৰৰ্জি টাইপৰ হয় যায় মুখখন কিবা ৰঙা চিঙা পৰি যায়।
অ'।
খালে বহুতৰ তেনেকা হয় বাৰু তেনেকে এলাৰ্জি চেলাৰ্জি হৈ যায়। মোৰ কাজিন ভন্টিহঁতৰো তেনেকা কেতিয়াবা কেতিয়াবা হয়। ছোৱালীবিলাকৰ বেছি হয়। মাছ চাছ খালে এলাৰ্জি চেলাৰ্জি কেতিয়াবা কেতিয়াবা।
উম।
মাছটো চবেই নোৱাৰে যেনিবা।
এইটো চাগে এইটো কি এইটো তাত কটলিভাৰ অল হয় এইটো কাৰণে নেকি।
সেইটো হ'ব পাৰে গৈ মেলি পেলাই বা তেনেক কিবা গম নাপাওঁ সৰুৰ পৰা তাৰমানে। মাছ খালে কিবা গাল চাল ৰঙা চঙা টাইপ
আচ্ছা, এনে যে মানে অ', অ', এনে যে চি মানে চি ফুটবলি মানে এইটো যে সমুদ্ৰৰ পৰা হয় এইটোতো সকলোৰে মানে এইটো শ্বুট নকৰে। এইটো জানো এইটো গম পাওঁ মই।
হা চি ফুডটো চবকে চুট নকৰে।
অ' এইটোতো নকৰে, কিন্তু এনে নৰ্মেল মাছটো যিটো মানে আমি দৈনন্দিন জীৱনত ইটো খাই থাকোঁ এইটোতো মানে প্ৰব্লেম হয় বুলি মই এনে কোৱা মানে জনা নাছিলোঁ দে।
উম, মানে কিছুমানৰ হয় আৰু তেনে এতিয়া ধৰা কি মোৰ স্কীন স্কীনত পতুতকে হৈ যায়।
অ', অ', এইটোয়ে সেইকাৰণে জানাই সেইকাৰণে কি কৰিব লাগে আমাৰ যে এইটো শাক পাচলিয়ে ভাল।
শাক পাচল চলি অ'। এই চিকেন মটন চাটন এইবিলাক, এইবিলাক খাই মেলি পেলাই। কিন্তু বেয়া নহয়গৈ পেলাই, মেইন আজিকালি মেইন বেমাৰ চেমাৰ বিলাকৰ মেইন ৰিজন কি জানা?
অ' পাছপৰ্ট অ', অ'।
এই ফাষ্ট ফুডটো খাই মেলি পেলাই চবৰে হৈছে প্ৰব্লেম বিলাক।
উম। এইটোৱে, ঘৰত ঘৰত আজিকালি ডায়বেটিছ হৈ গৈছে।
ঘৰে ঘৰে ডায়েবেটিছ মোৰ মাৰো ডায়েবেটিছ দেউতাৰো ডায়েবেটিছ। ডায়েবেটিছ চায়বেটিছ এইবিলাকতো আগৰ মানুহ বিলাকে শুনাই নাছিলে।
উম।
মায়ে কৈ থাকেই আগতে ত' ককা আইতাহঁতৰ এইবিলাক সিহঁতৰ নাছিলে গৈ মিলি পেলাই আজিকালি হৈছে গৈ পেলাই ডায়বেটিছ চাইেটিছ হেনতেন। আমাৰো ভুল নহয়। আজিকালি খোৱা বোৱাতে তেনেকা মিলাৱট চিলাবট কিমান কি কি।
সেইটোৱে তথাপি সেইকাৰণে কি কৰিব লাগে জানে, নিজৰ খোৱাটো নহয় নিজে ঘৰে বনাব লাগে। আজিকালি যে ইমান মানুহে অ'।
হোষ্টেল চোষ্টেল এইবিলাকত থাকা মেলা সেইবিলাকে কি কৰিব।
এইটোয়ে কথা উম।
তেতিয়া আমাৰ ধৰা কি কৰিম পলে হোষ্টেল সোষ্টেল গমোলে তাতো আকৌ নিজে বনাব নোৱাৰি। হোষ্টেলগ দিবই তক জ্বালাটো পিব জাই।
উম হোষ্টেলত এনে তাতে কি খানা নিদিয়ে নেকি।
দিয়ে হোষ্টেলতো দিয়েই সেইকাৰণেতো হোষ্টেলত।
অ', তেতিয়াতো ভালে হোষ্টেলতো ভালে খানা দিয়ে।
হোষ্টেলৰ খানা ভাল হয়। নকওঁ আৰু হোষ্টেলৰ নিচিনা বেয়া খানা ক'তোতে নাপাব। হোষ্টেল সুষ্টেল মেচ শেচৰ খানা নো ক' প নো ভাল দিব খানাই ভাল দিয়ে সিহঁত কি ইনকাম।
আচ্ছা, আচ্ছা।
সিহঁতে তাৰ পৰাইতো পইচা মাৰিব অলপ।
আচ্ছা, আচ্ছা অ'
গভমণ্টলাকতকৈ ভাল দিয় আৰু গভমেটলাকতো খানা আৰু বেয়া।
আচ্ছা, আচ্ছা। আৰু এনেও। এনেও চাব মানে কি হয় মানুহে ইমান আজিকালি অৰ্ডাৰ কৰে নহয়। ফুড অৰ্ডাৰ কৰি খায়েই জমেট' চুইগীৰ পৰা এইবোৰ খাব ইমান নালাগে।
সেইবিলাক কাৰণে মেইন হৈছে এই জমেট' চুইগিৰ কাৰণে।
অ', আৰু ৰাস্তাৰ যে আমি যে এতিয়া ষ্ট্ৰিট। ফুটবোৰ যে ইমান বেয়া।
ষ্ট্ৰট ফুড ফাষ্ট ফুড সেইবিলাক খাই মেলি পেলাই। এইটো মেইন বেমাৰ জম।
সেইটোয়েতো বহুতয়া বহুত এই এইটো যে কেতিয়াবা চাবা বাহিৰত। চাওঁমিন খাব লগা হলে চাওঁমিন। টো বাহিৰত খালে তাৰ পাছতে মানে একদম পেটটো ইমান বিষাই নহয়। কিন্তু ঘৰত বনালে কিন্তু এইটো নবিষাই।
না, না, হা আগৰ কলটো যে এইটো কি ক নে কিমান মিনাৰ আছিলে।
হা।
আগৰ কল যে আছি তোমাৰ কিমান মিনিট আছে গৈ চেভেন মিনিটত। ফ'ৰছেডেনেমান দেছেভে টুৱেট ফ' ন কিমান দেখুৱছে
অ', কিবা হ'ব মই ইমান চোৱা নাই মানে। উম
সেইটো কাৰণে আমি কি কৰিব লাগে মানে এই যেনেকুৱা মানে খাদ্যবোৰ ঘৰত বনাই পেলাই ফাষ্ট ফুড খালেও মানে নিজ নিজৰ যদি আমি অলটাৰনেট কৰি ফুডটো ভালদৰে যদি বনাওঁ
ফাষ্ট ফুডটো হয়
অ', যেনেকে মানে চাওমিন অ'
খাই মেলি পেলাই ঘৰত খোৱাতক বাহিৰত খোৱাতক মজাই নালাগে
অ',
বাহিৰত কিবা তেল ইউজ কৰিতে বা কিবাটো ইউজ কৰি মানে কিহৰ কাৰণ কিবা মানে ঘৰৰ নিচিনা বস্তুটো খাই পেলাই বিৰাট ভাল নালে
অ', অ', অ', এইটোৱে এতিয়া চাওমিন তাতে খাব ইমান তেল দিয়ে
চবে খালি বেয়া বস্তুেই খাব লাগে
সেইটোতো
ঘৰত হেল্ডি হ'লেও ঘৰত যিমানে বিৰিয়ানী বনোৱা বাহিৰৰ বিৰিয়ানি সদায় ভাল লাগে।
এইটো আমাৰ আমাৰ মনৰ কথা নেকি? কি সেইটয়ে গ'ম নাপাওঁ, এইটো সঁচাকে বিৰিয়ানী ঘৰত বনালে ন বাহিৰত বিৰিয়ানটো বেছিয়ে ভাল লাগে। কিন্তু সদায় এনেকুৱা নহয় মই কেতিয়াবা যদি বাহিৰত চাওমিন খাওঁ নহয় মোৰ ঘৰৰ চাওমিনটো বেছিয়ে ভাল লাগে।
এইটো কয় ন ঘৰৰ মুৰ্গী ডাল বৰাবৰ।
এইটো নহয়। মানে চাওমিনটো এইটো ময়দা থাকে নহয় সেইকাৰণে মই এইটো মানে কৰো যে নিজেই যাতে ঘৰত বনাই পেলাই খাওঁ এইটোয়ে ভাল হব। সেইকাৰণে, তাতে আমই চালৰ গুৰি দি পেলাই বা আটা দি পেলাই বনাওঁ সেইটোৱে ভাল। এটলিষ্ট ময়দাযোৰতো আমাৰ পেটত নোসোমাই নহয়
হা সেইটো হয়
উম। আৰু বাহিৰত যাব বাহিৰত ইমান ভেজিটেবলছ নিদিয়ে শাক পাচলি নিদিয়ে ঠিক আছে। কিন্তু ঘৰত বনালে আমি বেছিকে শাক পাচলি দিব পাৰো।
শাক পাচলি হা ঘৰ বনোৱা বস্তু গৈ মেলি পেলাই কিবা মানে পেট চেটত না কিবা হানি কৰে না কিবা সেয়া। লাভ লাভ ভালে আছে।
এইটোৱে আমি সদায় এইটোৱে কৰিব লাগে যে ঘৰত বনাব লাগে, ঘৰত বনাই পেলাই ভালদৰে খাব লাগে।
ঘৰৰ খানা একেবাৰেটা খাই পেলাই এনে ভাল নালাগে আৰু জানিবা।
ঘৰৰ খানা খাই পেলাই ভাল নালাগে। মোৰতো ঘৰৰ খানা খাই পেলাই ভাল লাগে।
মানে ঘৰত খাই খাই খাই খাই কিবা আমনি লগা হৈ যায় গৈ পেলাকে। বাহিৰৰ সোপা মানে কিবা টেষ্ট এটাই বেলেগ লাগি যায়।
নাই মই বাহিৰত খাবই নোৱাৰোঁ, মোৰ পুৰা পেট বিষাই থাকে।
কয় ন ঘৰৰ মুৰ্গী ডাল বৰাবৰ, এইবিলাকে আৰু ঘৰত খাই মেলি পেলাই ঘৰত তোমাৰ যিমানেই ভাল বনাওঁক মেলক, সদায় বাহিৰৰ খাই মেলি লাহে ভাল লাগে।
মই বাহিৰত খাবই নোৱাৰো, ক'লো নহয় সদিনা মই খ খাইছিলো চাওমিন অ' বাহিৰত মই খাবই নোৱাৰো, চাওমিন এদিনা খাইছিলো ইমান পেট বিষাইছে মোৰ
আৰু মই মানে বাহিৰত নাখাওঁ, ফ্ৰেণ্ডছ বোৰে লৈ গৈছিলো সেইকাৰণে খাইছিলো। তাৰপিছত সেইকাৰণে মানে ঘৰতে খাওঁ মই ঘৰতে বনাওঁ ঘৰতে খাওঁ।
উম ভালহে, তোমাৰ পেট চেটৰো একো এনেকুৱা প্ৰব্লেম চব্লেম নহয়।
অ' সেইটোৱে।
খোৱা খানা মেইন প্ৰ'টিন চটিনটো তাতেই পায় ঘৰৰ খানা চানাত। ঘৰৰ খানা এতিয়া সেইবিলাক মাা নাই মান
ঠিক আছে দিয়ক, আপুনিও ডিনাৰ কৰক মই